হেল্ল!
অঁ কি কৰিছা?
কি কৰিম, এ খেলি আছো অকন। ফ্ৰী ফায়াৰ খেলি আছো।
হা?
গেম খেলি আছোঁ, গেম।
অ' অহ।
আৰু তুমি জনোৱা, কি কৰিছাঁ?
অ', মই এনেই। ৰাস্তাই ৰাস্তাই ফুৰি আছোঁ, এতিয়া মম
উম্, ৱাও মোৰ ফেভাৰেট, তুমি খাবা মানে।
অঁ।
উম্, দিয়া দিয়া খোৱা, মোৰ ফেভাৰেটো আজি তুমি খায় দিয়া।
উম্, তাকেই। এ ওলাইছোঁ আৰু মম খাবলৈ যাম, যাবলৈ।
উম। ম'ম' খালে ফটোকেইটা পঠাই দিবাচোন! তোমালোকৰ তাত কেনে ম'ম' পায় বাৰু।
অঁ হ'ব বাৰু, পঠিয়াই দিম দিয়া।
উম পঠাই দিবা। আৰু বাকী খবৰ খাতি ভালনে? হম্, হম্, হম?
অঁ ভালে ভালে।
উম ভালেই ন?
ভাল ভাল, তোমাৰ?
উম্, মোৰো আছে আৰু।
অঁ।
ভালে বাৰু, উম উম। আৰু কি কয়, হম হম হম? কোৱাচোন?
বিজনেছ, কৰিবা নেকি মোৰ লগত?
তোমাৰ লগত বিজনেছটো মই কৰিম। কিন্তু, তোমাৰ আৱাজটো ক্লিয়াৰ অহা নাই।
অ'! এতিয়া আহিছে?
অলপ-অলপ আহিছে। মানে, তোমাৰ মাততো ৰখি-ৰখি আহি আছে। কিয় বা জানোঁ?
অ'! নেটৱৰ্ক নাই পোৱা চাগে।
তোমাৰ ফালে নেটৱৰ্ক পোৱা নাই চাগে। কি তুমি জংঘলত থাকা নেকি?
নাই, আমাৰ এইফালে মানে, পূৰা গছ-গছনি ঢেৰ আছে, সেইকাৰণে নাপায়।
গছ-গছনি থকাতো বহুত ভাল না। প্ৰাকৃতিক প্ৰাকৃতিক, জেগা ভাল।
অ'! ভাল। গছ-গছনি থাকিলে, ছাঁহ জেগাত বহিব পাৰি। আকৌ, নেটৱৰ্কটো পাবলে টান আৰু।
উম, এনে কৰিবা না? তোমাৰ ঘৰৰ আগত, কি টাৱাৰ নাই নেকি?
টাৱাৰ নাই-নাই। আমাৰ ইয়াত নাই মানে, ঘৰৰ ওচৰত, দূৰত বহুত দূৰত।
উম, উম, উম, নাই। দিয়া থাকে না দুটা, দুটা টাৱাৰ দিয়া থাকে। আমাৰ ঘৰৰ ওচৰততো ক'ব নালাগে, চাৰিটা- চাৰিটা আছে। এয়াৰটেল, ভোডা, জিঅ', বিএ ছেনেল।
অ'! ঠিকেই আছে, তেনে। আমাৰহে নাই ওচৰত।
কেতিয়াবা আমাৰো প্ৰব্লেম হৈ যায় ন'! বতৰৰ কাৰণে। উম।
সেইটোৱে আৰু।
অ'! বিজনেচ কৈ আছিলা, কোৱাচোন? উম, উম। সেইটোতো হয়! উম, উম, বিজনেছটো কিহৰ অপেনিং কৰিব বাৰু?
বিজনেছটো, আঁ আজি দুই তাৰিখ ন'? সাত-আঠ তাৰিখ মানে, কৰিম।
উম, উম, উম, কৰিলে ভালেই বাৰু।
অ'!
তাকে ভাবিছোঁ! সেৰি এইয়া, মাৰ্কেট খুলিম বুলি, মাৰ্কেট।
তুমি মাৰ্কেট অপেনিং কৰিবা?
অ'!
অ' অ'! অ'! তেতিয়াহ'লে মই, ইনভেষ্ট কৰিলেতো, ধেৰে কে কৰিব লাগিব, তোমাৰ লগত জইন কৰিলে।
নাই, ফাৰ্ষ্টতে অলপ, সৰু-সৰুকে, অলপ-অলপ আনিম আৰু কাপোৰ বিলাক।
মানে, চব যেনে, খুলিবা তুমি ন'?
অ'!
উম, ভালে-ভালে, তোমাৰ আইডিয়া বহুত ভাল!
উম! তাকে, ইমান বেছি নানো। ফাৰ্ষ্ট অ' অলপ-অলপকে আনিম। তাৰপিছত, যদি অলপ বিক্ৰী হয়, তেতিয়া, অলপ ডাঙৰ কৰি দিম আৰু। তেতিয়া অলপ বেছি
উম, উম, উম, সেইটো হয়।
এতিয়া গৰম দিন, যিহেতু। গৰ আ গৰম দিনত পিন্ধা কাপোৰ আনিব লাগিব।
উম গৰম দিনত কি গেঞ্জি-চেঞ্জি আনিবা ন'।
অ গেঞ্জী, স্পৰ্টিং, হাত কটা
উম হাত কাটা কি হাত কাটিকিনে দিবা।
অ হাতটো কাটি দিম অ।
তাৰপিছত হাফপেন্ট,
উম উম
ইস্কা-ইস্কাৰট অ।
ছোৱালীৰ কাৰণে স্কাতটো ধুনীয়া। উম উম হয়, ঠিকে ঠিকে আছে।
অ।
বৰ্তমানতো সেইটোৱে চেল হ'ব না গৰম মাহত।
অ।
তেন্তে মইতে এতিয়া উম উম। যেনে মই প্ৰথম তোমাৰ লগত জইন্ট কৰিম তেন্তে মোক কিমান খিনি ইনভেষ্ট কৰিব লাগিব। মিনিমাম
অ তুমি ফাৰ্ষ্ট টুৱেণ্টি টুৱেণ্টি কৰিম নেকি ন'।
টুৱেণ্টি টুৱেণ্টি কে। দিয়া দিয়া হ'ব টুৱেণ্টি কে ঠিকে আছে বাৰু টুৱেণ্টিকে লগাই দিম এটা ইনভেষ্ট কৰি দিম।
অ।
উম, তে তেন্তে মোৰ লগৰবোৰ লৈ লও নেকি? এজন দুজন আছে মানে যেনে দিয়া মানুহ।
অ হ'ব ল'বা নহ'লে। এনেতো লাগিবই, মই বিচাৰি ফুৰিছো বাৰু পোৱা নাই।
উম উম ঠিকে আছে তেন্তে মই লগৰক লগৰক জইন কৰাই লওঁ। জইন কৰি লো লগৰ তোৰ লগত। উম উম মানে মাৰ্কেটো মানে লোকেচন কোনটো জেগাত মানে অপেন কৰিবা?
আহ য'ত ধৰি লোৱা মানুহ মানুহ ভিৰ হয়।
উম। অ মানে যেনে মই গম পালো বাৰু তুমি মাৰ্কেট মানে পাব্লিক য'ত থাকে তাত অপেন কৰিবা মানে তাৰপিছত যেনে এটা দোকান মানে অপেন কৰাৰ পিছত কি তুমি সপ্তাহে সপ্তাহে কি বজাৰতো বহিবা নেকি? নে অকল চপটোতে? বজা-বজাৰত বহিলে চেল নহ'ব জানো।
অ হ'বও পাৰে নহ'ব পাৰে, হ'লেও এবাৰ বহি চাব পাৰো।
উম উম উম মানে এবাৰ ট্ৰাই কৰি চালে ভাল।
অ এবাৰ ট্ৰাই কৰি চাম তাৰপিছত দেখা যাব আৰু, যদি বিক্ৰী নহয় তেতিয়া
সেইটো বিক্ৰী নোহোৱা কথাই নাই না তাতে এ এ এজনক চপত বহাই থৈ দিম আৰু বাকী দুজন দুজনক চপত বহাই থৈ দিম, দুজন মাৰ্কেটত গৈ বহিম।
অ অ তেনেকেই কৰিম আৰু।
অ কাপোৰ লোৱা, কাপোৰ লোৱা সস্তা দামত।
অ তেনেকেই ক'ব লাগিব আৰু
উম উম উম মাৰ্কেটিং সেনেকেই কৰিব লাগিব
অ বাকী চাহ তাহ খালা
অ কফি খালোঁ কফি
অঁ ঠিকেই আছে
ঠিকেই আছে অ ঠিকেইতো আছে
উম
উম আৰু ম'ম' দোকান পাই গলানে
উম অ পালোঁ মানুহ ভিৰ আছে অলপ
অ কিল তুমি উম উম ৰখা ৰখাবাৰু ম'ম' ষ্টিম ম'ম' খাই ভাল পোৱা ফ্ৰাইড মমো কেনে ম'মো
অ চিকেন মমো ভাল লাগে
অ তুমি মানে মাংস খোৱা মাংস বেছি খাব ভাল লাগে
উম মাংসও ভাল লাগে আৰু এইটো কি বুলি কয় আ কি আছিল কি আছিল
পেটত আহিছে মুখত অহা নাই পেটত আহিছে মুখত অহা নাই
অ তুমি কোৱাচোন কি কি মমো আছিল মই পাহৰিছোঁ মানে অলপ
মোৰ মোৰ মতে মতে ষ্টিম মমো থাকে আৰু ফ্ৰাইড মমো থাকে ভেজ নন ভেজ দুট আৰু
অ ফ্ৰাইজ মমো অ সেইটোৱে আছিল
ফ্ৰাই মমো ভাল লাগে
অঁ
উম উম উম বেছিকে নাখাবা মানে মই যিমান ক'ব বিচাৰিলোঁ বেছিকে নাখাবা যেনে স্কিনো এতিয়া টো তোমাৰ টো স্কিনো গ্লো স্কিন অকণ কেয়াৰ মানে অকণ বডি টো অকণ মানে নিজৰ স্বাস্থ্যৰো অকন ভাল মতে কি কয় কেয়াৰ কৰিবা
অ',
খাব পাইছোঁ। গতিকে মানে ইমানো নাখাবা আৰু কেতিয়াবা খাবা।
অ',
নহ'লে মমো নাম দিজ উম', উম, নহ'লে মানুহকেইটা ক'ব এ ম'ম' আহি গ'ল ম'ম' ম'ম' আহি গ'ল।
অ', সেইটোয়েতো
লিমিট অ, ভাল মানে এনে খাবা জাংক ফুড কেইটা বেছি নাখাবা। যেনে ঘৰু ঘৰু বস্তু কেইটা অকণ ভাল খাবা যেনে ভেজিটেবল কেইটা আছে। নহয় স্বাস্থ্য লগা বস্তু কেইটা
হা
মানে অকন গ্ৰীণ গ্ৰীণ ভেজিটেবল কেইটা বেছিকে খাবা কৈছো। চাইনিজ চাইকে বেছি নাল তাৰপৰা মমোজ এনেকা নুডেল মানে কেতিয়া কেতিয়া বাই মিষ্টেক সপ্তাহত এদিন দুদিন দুদিন। খাবা আৰু
উম সেইটোৱে আৰু ইমান নাখাওঁ বাৰু
অ যেতিয়া পইচা বেছি থাকিব জ থবলৈ জেগাত নাথাকিব তেতিয়া খাবা বাৰু।
আহ।
আৰু উম মানে তাতো মানে ম'ম দোকানো ভিৰ হয়, মানে ম'ম' চোম চেল হয় মানে ন।
অহ
মম অলা তো ধেৰে পইচা কমাই ছাগে দিনত?
উম কমাই কমাই ইয়াত মানে মমৰ দোকানতো বহুত ধুনীয়াকেই মম ধুনীয়া বনায়।
উম উম, প্লেট কিমান পঞ্চাশ টকা লৈ নাই এখ টকা?
চিছটি।
ছিক্সটি।
অহ, তোমালোকৰ ফালে কিমান?
আমাৰ ফালে আমাৰ মানে যেনে এতিয়া তুমিষ্ট ষ্ট মম খাবাতো তোমাৰ ন পিচ দিব। এ এশ বিশ টকা কৰি লয় আৰু ফ্ৰায় মম খালে ডেৰশ টকা কৰি লয়। আৰ পিচ দিয়ে।
অহ।
এনে আৰু মানে অকণ কষ্টলি আছে। এইফে আৰু মানে বস্তু দামো আছে না।
অ অ।
সেইটো কাৰণে।
অহ।
অ বাকীটো চব ভালে না বাকীটো চব ঠিক। উহুম মাজে মাজে ইয়াত কৰি থাকিব। মোৰো বাৰু ভালে আছে। চলি আছো বাৰু।
অ ঠিক আছে হ'ব আৰু ন?
উম উম হব দিয়া উম।
আহ।